ঘ
হেল্ল'।
হেল্ল' কি কৰিছ।
আছোঁ এনেই তয়।
এই আছোঁ অ কাৰেণ্টটো আহিছে তনেহানে ৰ'দটো দিছে। তাকে ফেনখনত অকমান বহিছো। ফোনটো চাৰ্জৰ লগাইছো তো ফোন এটা কৰিছো। ভাত খালোৱা মানে মই প্ৰিয় আছিলোৰা। ভাত খালো ৰাতিপুৱাতে খালো এতিয়া জলপান খ জলপান বনাইছিলে জলপান কেে খালো।
অ, অ।
ত ই।
মই ই ভাত পানী খাই বৈ ৰাস্তাতে ঘূৰিব যাওঁ কাইনডাল নাই নহয় ফিউজ গল হবলা।
আমাৰ ভালে আহিলে কাৰেণ্টটো ভালে মই কাৰেণ্টো আহিছে বোনটো চাৰ্জত দিছো আৰু,
অ আমাৰ পিনে ফিউচ গ'ল নেকি।
জ এই কয় যেন ট্ৰেঞ্চফৰ্মাৰ বেল পৰিলে বুলি। তেনেকুৱা কিবা হৈছে চাগে। এনে ঘৰত সকলোৰে ভাল। ভাল অ ভাল খেতি পথা কৰিছা নাই মই।
এ আমাৰ খেতি বাতি কৰিছে তহঁতৰ খেতি বাতি কেনেকুৱা?
কৰিছে এতিয়া পথাৰত হাল বাাইছে বোলা দেউতা ওলাই গৈছে মাও গৈছে
তহঁতে এই নদীখন যে আছে নদীখনত ঢলচল আহিলে একো প্ৰব্লেম নহয় নে।
কি প্ৰব্লেম নহয় জানো নাই গোটেই ধঢলে গোটেই মানে এতিয়া নদীখনন যোনটো চাইদত যাব লাগিছিলে এতিয়া তাৰ বিপৰীত চাইদত গৈ গোটেই পথাৰ মানে এতিয়া যত খেতি কৰিব লাগে তাহ দি নদী বৈ আছে।
উম, উম নদীখন কি খান্দি পেলালে।
খান্দি পেলালে এতিয়া গোটেই পাহাৰৰ পৰা অহা গ অ আৱৰ্জনা নদীত গুচি গৈছে জেং জুঙপা কবই নালাগে আৰু
উম- উম এই মানে ধৰ এইবিলাক ধান উকাই নিয়ে ন।
নিয়াই - নিয়াই নদীখনৰ জহৰ পৰা এটা ভাল আছে যে যোনটো শিউ পলসুৱা মাটিটো পৰিছে য তাৰ ফলত মাটিডৰা সাৰোৱা হৈছে। যদিও তাৰ লগতে মানে জেং জাবৰ বিভিন্ন প্লাষ্টিক আদি। আৱৰ্জনা আহিছে মানে পথাৰলৈ। তেনেকুৱা হৈছে কি কৰিবি আৰু উপায় নাই। আফোলে আ আয়জুং কয় আয়জুং কয় বৰা কয়। আৰু জুম খেতিতটো নকৰিবা দে বড়ো খেতিতটো অলপ চলপ কৰে।
অ - অ আৰু হেৰি নহয় এইবিলাক খেতি বাতি কৰাৰ পিছত মানে বেলেগ খে কৰে নকয় সেইটো মাটিতে।
অ, বেলেগ খেতিৰ পিছততো মাটিমাহ কৰে দেই মাটিমাহ কৰে। বেছিকৈ আমাৰ ইয়াত মাটিমাহেটো দেখিবলৈ পোৱা যায়। মাটিমাহ
ধান চান বেচনে ন
অ, বেচো অ, আমাৰ য যোৱাবাৰও বেছিছো বাৰু এইবাৰও বেছি এইবাৰ - এইবাৰ জানো এইবাৰ কি হয় মানে আমাৰ এতিয়া ইয়াততো বনৰীয়া হাতী প্ৰব্লেমটো দিয়ে মানে আমাৰ যেতিয়া ধান ওলাই ন। তেতিয়া মানে তোৰ ধানক টো খা ধানৰ কুহটো খাবলৈ মানে হাতী পাহাৰৰ পৰা নামি আহে। আৰু বহুতো ধান খায় বেছি
অ, আৰু হাতীয়েটো মানে হ তিটো প্ৰত্যেক বছৰে এটা দুটা মানুহ মাৰি ন।
মাৰে অ, প্ৰতি - প্ৰতি বছৰে মাৰে বাৰু সেইটো হয়।
মানুহৰ ঘৰলৈ আহি মানুহৰ ভৰালৰ ধানো খাই।
ভৰালত আানুো গাই নি যোৱা মাটিকন ৰাতি ৰক্ষা কৰিবলৈ হাতী খেদিবলৈ যাব লাগে আৰু ন। হ'লে কোনো নগলে হাতীৰ খাক ওলাব ন ধান চান চবেই গাৱৰ ৰাইজ একেলগতে ওলাই আহে।
উম - উম হাতীয়ে বহুতো অনিষ্ট কৰে বোলো।
অ, বহুত অনিষ্ট কৰ খাই তেওলোকে খাইতো খাইে লগতে মানে অনিষ্ট কৰি থৈ যায় গৈ। চটি মেলি এনেকুৱাই হয়।
উম,
শস্য নাপায় বোলো ইমান।
অ, শস্য নাপায় অ, ইমান তেনেকে হলে। বাকী তহতৰ ফালে এইবিলাকৰ প্ৰব্লেম নাই চাগে। ন। হেল্ল',
শুনচনে।
বাকী চাগে অ, তহত ফালা চাগে এইবিলাক ইমান প্ৰব্লেম নাই চাগে।
অহ, হলেও চাগে আছে আৰু অলপ- অলপ। অলপ চলপ আছে চাগে কিবা।
ঘৰত হাল বো
উম, নেটৱৰ্কটো পোৱা নাই।
অ, ঘৰত ভালনে বোলো চবৰে?